অ অ কি কৰি আছা
এনে মানে বাহিৰত ওলাই আহিছিলো। তুমি?
অ হয় নেকি? অ' মই তোমাৰ চাই মানে এনে টিভি চাই আছিলো। হেল্ল'
হয় নেকি অ', টিভি তুমি টিভি চাইকে ভাল পোৱা।
অ' টিভি চাই ভাল পাওঁ মানে। টিভি চাইয়ে থাকো তোমাৰ ঘৰত থাকিলে মানে মই টিভি চাওঁ তোমাৰ বেছিকে। উম হয়। তুমি চোৱানে?
অ মই কেতিয়াবা চাওঁ টিভি চাওঁ চাওঁতে ভাল লাগে পুৰণা পুৰণা মুভিবোৰ। সেইবোৰ চাওঁ আৰু।
পুৰণা পুৰণা মুভিবোৰ বেছিকে চোৱা নেকি?
উম পুৰণা মুভিবোৰ ভাল।
অ', অ', অ', হয় ভাল লাগে নে পুৰণা হিৰ'বোৰৰ নাম জানানে?
অ', ৰাজেশ খান্না বুলি আছে কেইটামানৰ জানো আৰু।
অ অ অ অ ৰাজেশ খান অ ভাল লাগে ত। উম, উম মানে ৰাজেশ খান্না যে তুমি কলা হয় সেইটো ৰাজেশ খান্না তুমি অমিতাভ বচ্চন সেইবোৰটো পুৰণাই হয় ন', তোমাৰ আগৰে হয় উম, উম। হয় আৰু ঋষি কাপুৰ উম উ'। উম, অ', উম, উম, হয় ভাল লাগে সেইবোৰ। কি এই চাওঁ কেতিয়াবা ত সেইবোৰ আৰু এই ব্লে ব্লেক এণ্ড হোৱাইট ও চিনেমাও দিয়ে ন কেতিয়াবা সেইটোও চাই কিনে ভাল লাগে।
চাদা মুভি।
অ অ হয় সেইটোৱে ব্লেক এণ্ড হোৱাইট যে কৈছে যে তোমাক। সেইটো চাদা উ চাদা ফিল্ম যে সেনেকুৱা চাই ভাল লাগে।
আগতেতো সেইটোয়ে আছিল সেইবোৰে চাইছিলো।
উম, উম, হয় সেইবোৰ ভাল লাগে। তোমাৰ কেতিয়াবা এনে চাব চাবলৈ গ'লে মানে ভাল লাগে সেইবোৰৰ গান বোৰো ভাল লাগে ন' তোমাৰ। মিনিং ফুল থাকে সেইকাৰণে সেইবোৰ চাওঁ উম, উম।
মিনিংফুল গান থাকে আৰু তোমাক শুনোতে ভাল লাগে। আৰু যিমানো এতিয়া বৰ্তমান গান বোৰ শু শুনি থাকা তুমি এতিয়া চব পুৰণা মোৰ গানৰ মানে তোমাৰ অলপ সেইটো কৰিকে দিছে নতুন কে বনিছে
তোমাৰ ফিলি্ম মানে, ‌ আজিকালি ফিলি্মতটো ইমান ভাল নালাগে।
অ, আজিকালি নৰ্মেল - নৰ্মেল এতিয়া বৰ্তমান তুমি বেছিকে চোৱা মুভি কি, হৰৰ মুভি চোৱা নে কমেডি চোৱা নে?
মই তোমাৰ এই যে হৰৰ, হৰৰ আৰু মানে কমেডি থাকে ন মিক্স এনেকুৱা ভাল লাগে আৰু সৰল আৰু কমেডি থাকাাতো। বেছিকে সেইবোৰ চাও উম, হয়।
লাষ্ট টাইম সেইটো চাইছিলো, তোমাৰ হৰৰ মুভিয়ে চাইছিলো, কমেডি থকা এুৱা।
অ - অ সেইবোৰ ভাল লাগে তোমাৰ এ তোমাৰ এতিয়া নতুন ওলাইছিলে তোমাৰ ভুল - ভুল ইয়াতো আকৌ নতুনকে আগৰতয়ে আছিল ন আ কুমাৰৰ সেইটো চাইছিলো, এতিয়া আকৌ নতুন আৰু তোমাৰ ফিল্ম বোৰ চাবাচোন মানে পাৰ্ ওান পাৰ্ ওাই থাকে ন, মানে কাহানীটো বেলেগ থাকে আৰু তোমাৰ মানে হিৰ' চেঞ্জ হৈ থাকে ন, কেৰেক্ট চেঞ্জ হৈ থাকে সেইও, সেইকাৰণে ভাল লাগে সেইবোৰ চাই কিনা। সেইকাৰণে চাবলৈ মন যায় ন।
হয় তুমি ঠিকেই কলা।
উম হয় সেইবোৰ চাবলৈ মন য ভাল লাগে দেখাটো, সেনেকুৱা তোমাৰ বহুত কিবা কিবি ফিল্ম আছে যোনটো মানে বেছি হিট যোৱাৰ কাৰণে মানে আকৌ পাৰ্ট ওৱান পাৰ্ট সেনেকুৱা ওলাইছে তোমাৰ এই ক্রীচ এই ধুম তটো আছিল ন আগৰে ধুম কিবা
ধুমোৱাান ধুম
অ' অ' সেইটোও ওলাইছিলে বহুত, উম গ আৰু আগৰটো এটা যে ফিল্ম আছিল যে তোমাৰ এ ডাৰ কাৰ বুলি সেইটো ভাল লাগিছিলে সেইটো চাইছিলা নে।
অ, মই চাইছিলো মানে এইটোত মানে কাহানিটো অলপ হেৰি যে থাকে ন দেত তাকে অলপ মৰি যায়, পানীত সেইটো হয়কে বাপেকৰ কাৰাঁটো মানে মডিফাই কৰে, হয়।
ভাল লাগে ন সেইবোৰ চাই কিনে ইমচনেল হৈ যাও সেইবোৰ ফিলম চাই কিনে।
অ' সেই গাড়ীত মানে ভূত থাকে দেউতাকৰ আত্মা থাকে, হয়-হয় ঠিকেই ক এয়া চাইকে ভাল লাগিছে, মই চাইছিলো, মানে অলপ কাহানী বোৰ অলপ অ, ভাল লাগিছে উ মুভিিলয় এনে অ, তুমি
টো চাইছিলা নেকি টাইটেনিক চাইছিলা।
অ' টাইটেনিক চাইছিলো। টাইটেনিক যিহেতু দেখাই কেনেকুৱা ধৰণে ডুবি গৈছে অ, সেইটো চাইছিলো ভাল লাগিছিল।
সেইবোৰ ফিল্ম তো তোমাৰ বু ভাল হয় ন, ‌কিবা শিকিবও পায় সেইবোৰৰ পৰা ন, বহুত ভাল লাগে আৰু সেইবোৰ
আৰু সেইটো চাইছে তুমি টো থাউজে েলভ বুলি আছিল নহয়
অ'-অ'-অ', চাইছিলো ত অ'-অ' সেইটো চাইছিলো মোৰ মায়ে মানে তেতিয়া এয়া মানে এই হলত যাই কিনে চাই। ছিলে ইমান ভয় খাই গৈছিলো তেতিয়া মানে কেনেকুৱা হয় ন তোমাৰ এই ভূমিকম্প আহি যায় কেনেকুৱা, এৰ পৃথিৱীতো ধ্বংস হোৱা দেখাই মানে, সেইবিল কিবা কিবি দেখাই যে, ইমান মানুহে ইমান ভয় খাই গৈছিল মানে মানে তোমাৰ চিনেমা হলতো বহুত ডাঙৰ ডাঙৰক দেখাই ন
উম-উম-উম, তোমাৰ মানে, ‌আমাৰ মানে সেইটো মানে দেখাইছিলে যেতিয়া দুহেজাৰ বাৰত পোৰে দুুনীয়াটো খতম হৈ যাব বুলিু সেইটো মানে তেতিয়া আমি সৰু আছিলো শিক আছে। চাইকেলে ভাল লাগিছিলে এ বা আমি
মই চোৱাই নাই মায়ে কৈছিলে মোক, মানে সেনেকুৱা হয় বুলি কিন্তু মই চোৱা নাই মই চাব ম
জাপানত বেলেগ বেলেগ কানট্ৰিত আহিছে বাৰু! দুহেজাৰ বাৰত তেনেকুৱা ভুল কম কিন্তু ইণ্ডিয়াত মানে হা নাই সেইকাৰণে মানে
চুনামিও আহিছিল যে এবাৰ।
অ অ অ। এই ভূমিকম্পৰ কাৰণেই আহিছিলে।
হয় সেইকাৰণে মানে তোমাৰ কিবা কিবি এনেকুৱা। ফিল্ম আছে যিহেতু মানে দেখাই আৰু সঁচা ঘটনা টো দেখাই ন? সেইবোৰ চালে ভাল লাগে আৰু। উম সেইবোৰ চাই কিনে উম। আৰু তোমাৰ কিছুমান মতিভেশনেল থ যে তেনে এ টোৱেয়ালভ ফেইল। সেই চাইছানে টুৱেলভ ফেল উ।
এইটো সেইবোৰ চাইছো বাৰু! সেইবোৰো ভাল লাগে যেনেকুৱা ধৰা মানে আমি মুভি চাইকে কিবা শিকিব পাৰিলে সেই। ভালেই আৰু আমি শিকিব লাগে যিহেতু আমাক বহুত বস্তু শ শুৱাই মুভিৰ পৰাও।
হয় হয়
তুমি এনে মভি চাইক কি মানে কি এক্সপেক্ট কৰা মুভি চাইকে মানে টাইম পাছৰ একচেপ্ট কৰা ন আমি তাৰ পৰা শিকি যবোৰ।
মই হেনেকুৱা টাইম পাছৰ কেতিয়াও মানে এইটো ভাবা নাই মই। টাইম পাছ কৰাৰ বাবে অকল চাউলে নে কেতিয়াবা এনেই মই চাই যেতিয়া মই কিবা এনে ফিল্ম চাওঁ ন। মই সেইটো ফিল্মত মানে সোমাই যাওঁ সেইটো যিকোনো কেৰেক্টাৰ থাকে সেইটো ফিল্মৰ কাহানীত সোমাই কিনে চাওঁ সেনেকুৱা লাগে আৰু মোৰ নিজৰ লাইফৰ লগত সেনেকুৱা আছে। উম উম আৰু তোমাৰ কিছুমান ফিম ফিল্ম এনেকুৱা কুৱা থাকে ন তোমাৰ উম সঁচা ঘটনাবোৰ দেখাই তোমাৰ সচ সঁচা ঘট এইবোৰ মানে তোমাৰ ফিলিমত এইটো কৰি দিয়ে।
যেনিবা এম এছ ধোনী বুলি তাৰ মুভি ওলাইছিলে, তাৰ জীৱনৰ তাৰ জীৱনৰ কেনেকুৱা পৰিস্থ
উম, আৰু তোমাৰ এটা মি সিং যে আছিল সেইটোওটো সঁচা ঘটনাই। হয়, মিলখা সিংৰ এইটো। ফিলিমটো, উম, উম, হয় সেইবোৰ চাই কিনে ভাল লাগে, উম, অ', এই দংগল চাইছিলা নে দংগল? উম, ভাল আৰু চুলতানো ভাল লাগিছিলে চুল তান দাংগল মানে সেইবোৰ চাই কিনে নিজৰ এটা মানে কি এইটো মানে মটিভট হৈ যাও ন'। আমিও সে
অ', সেইটোতো হয়। হয় হয় সেইটো আমি চাব লাগে বাৰু অ, তুমি এনে মুভি চাইকে মানে যদি দংগলটো চালা তাতেতো বহুত মটিভেশনেল আছে নহয়। তাৰ মটিভেশনেলটো, পুৰা চাইছে ন' মুভিটো দাংগাল মুভি।
অ', অ, পুৰা চাইছোঁ মই।
হয় নেকি অ ভাল লাগে এইবোৰ মুভি আৰু তোমাৰ আৰু বেলেগ বেলেগ কি কি তেনেকুৱা আছে এনেকুৱা আছে নিকি মুভি তুমি যিহেতু তাৰ পৰা কিবা শিকিব পাৰি
তোমাৰ এটা আছিল এটা চিক্ৰট চুপাৰ টাৰ বুলি সেইটো বাৰু শিকিছোঁ আৰু কেনেকা সেইটো ছোৱালী যে গান লগাই যে, এ মানে তাৰমানে বাপেক মে ভালকে এইটো মানে কৰিব নিদিয়ে গান চান গাব নিদিয়াৰ হলেও তাৰ মায়ে চাপৰ্ট কৰে। এ সেইবোৰ চাই কিনে ভাল লাগে আৰু নিজকে মানে মটিভেশচনেল সেনেকুৱা লাগে না। ফিল হয় ন সেইকাৰণে সেইবোৰ চাও ভাল লাগে সেইবোৰ চাই কি।
অ',
সেই কাৰণে আৰু তুমি সেনেকুৱা কি কি চোৱা এনে মুভিত। তো এনে মটিভেশনল মুভি ছোৱা নে?
অ, মই মটিভেশচনেল মুভি চাও যেনেকা তোমাক ক'লো নহয়। তাৰে জাহান পে সি মানে সৰু ল'ৰাটো একো পঢ়িব নাজানে সৰুৰ পৰা মানে শিকি- শিকি শিকি লাষ্টত উম, এটা পৰিব শিকি শিকিলে তাৰ পিছত সেনেকুৱা হয় বাৰু তেনেকুৱা আমি শিকিব লাগে আৰু।
তোমাৰ এটা আছিল ন এই চন্দু চেম্পিয়ন বুলি সেইটোও ভাল লাগে।
অ, চন্দু চেম্পিয়ন অ' সেইটো চাইছো আমি মানে আগত আমাৰ ঘৰত মানে টিভি নাছিলে জানে। যেতিয়া আমি সৰু আছিলো তেতিয়া আমি বেলেগৰ ঘৰত টিভি চাব গৈছিলো আৰু কাৰ্টুনতটো চাব নি দিছিলে। যেনে মুভি চুভি চাব দিছিলে সিহঁতে যি চাই সেই চাব লাগে মানে কেতিয়াবা - কেতিয়াবা সহতৰ মন নাথাকিলে টিভি টো বন্ধ কৰি।
উম উম, হয় এনেকুৱাতো চবৰে হৈছিলে আগতে সৰু থাকোতে ন কিছু কিছুমানৰ টিভি আছিল আৰু কিছুমানৰ না আছিল ন সেনেকুৱা
অ, তোমালোকৰ তেনেকুৱা আছিল না আমাৰতো টিভি নাছিলে তাৰপিছত এটা টিভি লৈছে আমাৰ। অ, তাতে ডি-ডি ওৱান ডিডি টু আছিলে চৰকাৰী চেনেল তাতে আমি ডেইলি মানে
আমাৰ মানে এতিয়াও আছে সেইটো তোমাৰ টিভিটো এতিয়াও আছে।
হয় নেকি? আমাৰতো মানে বেয়া হ'ল এতিয়া নতুনকে ললো এটা।
তোমাৰ মানে সেইটোতে ভিডিঅ' কণ টো লগাই কিনে চাও ন ভাল লাগে মানে। সৰুয়ে আছে টিভিটোত। তোমাৰ কিন্তু কালাৰিঙ হয় তমাৰ আজালো চব কালাৰিং ওলাইছে। ন সেইটোতে চাও সেনেকুৱা সৰু মানে আমাৰ এই ৱাল টি নাই সেইটোতে চাও।
টিভি ল'লো বৰ্তমান মানে বেছি দিন হোৱা নাই মানে সেইটো টিভি টো বেয়া হোৱাৰ কাৰণে
আৰু তোমাৰ এই আজিিকালি ৱালটিভি ন বেয়া হলে ন বনাব আৰু তোমাৰ আগৰ এই আগৰ যুগৰ টিভিবোৰ বনাব পাৰি ভাল থাকে কেতিয়াও বেয়া নহয় আৰু বিয়া
মানে বৰ্তমান ৱালটেপ এইবোৰ সৰু থাকে ন ভিতৰৰ বস্তু বোৰ সেইকাৰণে মানে মেকানিক বোৰে নোৱাৰে চাগেএইটো মেচিনে লাগে বনাব কাৰণে মেচিন আকৌ বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয় ন। টিভিবোৰতো সেইকাৰণে আকৌ বনাব নোৱাৰি আকৌ তুমি ভাল কোম্পানীৰ যদি টিভি চি লোৱা পতকে বেয়া হৈয় নাযায় মই দেখিছো টিভিবোৰ বহুত বছৰ লিছ
এইটো ব্যৱহাৰ কৰাটোো ওপৰত ডিপেণ্ড কৰে তুমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা। টিভিত এনি টাইম চলাই থাকিলেওতো তোমাৰ বস্তুবোৰ গৰম হৈকে মানে গলি যায়।
হয় - হয় সেনেকুৱা হয় বেছি টাইম চলাব নালাগে অ, কিছুমানে চলাই থাকে তোমাৰ চলাই থাকে ন এই আগতে এনেকুৱা আমিও কৰিছিলো মানে এই টিভি কিবা ফিলিম চালে তোমাৰ এই ফিলিমটো ইমান লাম্বা থাকে। দলীয়া থাকে চাই থাকো চাই থাকো আকৌ নতুন কিবা সেইটো চালো ইন্টাৰেষ্ট আহিায় সেনেক মানে টিভি বন্ধ কৰা নহয় তাৰ পিছত গৰম হৈ যায় ন টিভি। সেনেুৱা মানে বেয়া হ- হোৱাৰ চাঞ্চেছ থাকে। এবাৰ আমাৰ হৈছেই তোমাৰ এবাৰ দু দুবাৰ হৈছে মানে এনেকুৱা।
হয় নেকি অ,
অ' হয়, ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
দিয়া ঠিক আছে দিয়া।